হেল্ল'
কি কৰিছোঁ?
আছোঁ এনেই চাহকন খাই পেলাই, তোৰ চকী এখন উলিয়াই পাঁচ ফালে বহি আছোঁ, গৰম যিহে।
উম, তাকে মইয়ো শুৱা পাৰ উঠি পানী এগিলাচ খালোঁ। খাই পেলাই এনেকে আগফালে ষ্টেপটোতে বহি আছোঁ। ৰ'দলৈ চাই, ইমান ৰ'দ দিছে। তাকে, মোকে পাহাৰত আজি কাম কৰিবলৈও মাতিছিলে, এনেকুৱা কিবা পুলি চুলি নমাব লাগে।
কিহৰ? কি পুলি? তোৰ চাহ
এইটো চাহ চাহ পুলি সিহঁতৰ পৰা এইবিলাক ঢেৰ কিবা কিবি তামোল পুলি মানে মোৰ ফোন মাৰি আছে, তোৰ ছটা বজাৰ পৰা মোৰ টোপনি কালি নামঘৰলে গলোঁ যেন একো গমেই নেপাওঁ। নিজ নিজৰ নহয়, বেলেগই পুলিচ মটাৰ।
কি পইচা দিবনে কিনো?
পইচা দিলেহঁতেন অ' তাকে, মই মানে তোৰ টোপনিয়েই গলোঁ মানে একো উম।
এইফালে ইমান গৰমত, পাহাৰত গৈ বেমাৰত পৰিলে তোৰ বেছিকেহে পইচা যাব।
অ' সেইটোৱেই সেইকাৰণে ন'গলো।
বাকী চাহ পানী খালি নে?
চাহ পানী নাইখোৱা, শুৱাৰ পৰা উঠি পানী এগিলাচ খাই বহিছোঁ হে।
ইমান দেৰিকে কি কাৰণে শুৱা পাৰ উঠ। অকমান সোনকালে উঠিবি আকৌ, স্বাস্থ্যতো ভালে থাকে।
উম, ভালেই থাকে, নামঘৰত এইকেইদিন গায়ন-বায়ন শিকোৱা নাই জানোঁ।
অ' তক মই আজি যাম আকৌ
তাৰ, অ' তালে গৈছোঁ। আহি পেলাই আকৌ তোৰ এনেকে আহ, এই শুৱা মেলালে আৰু তোৰ মুখহাত চুখহাত ধুই, আও গৰমত ইমান সোনকালে টোপনি নাযায় নহয়।
আৰু গৰমত মানে কাৰেণ্টটোও ধৰ কাটি থৈ দিয়ে ন ৰাতি?
কাটি থৈ দিয়ে, অহ'।
টিপিক টিপিক কাটে, ঐ শুনচোন? এই তই আ, চিনি পোৱা তেনেকুৱা হেৰি আছে নেকি? টিভি কোনোবা চিগনেল মিলোৱা, এইবিলাক ডিছ যে মিলাই?
টি ভিৰ চিগনেল ময়ে মিলাও।
মিলাব জান তই? মেচিনটো আছে জানো তোৰ লগত?
মেচিন নহ'লেও হ'ব, মই এ এটোৱে টি ভিটে এনুকা এটা তোৰ অপচন থাকে, বটন তাতে টিপি পেলাই টি ভিৰ যোনটো মেইন চিগনেলৰ সেই তাত উলিয়াই পেলাই, তোৰ ডিছখনত মিলাই দিলেই হৈ যায়।
তোৰ মানে এতিয়া টিভি ৰিম'তটো লাগিবনে? নে ইটো ৰিম'ট হ'লেই হ'ল? আমি যোনটো চেনেল দিওঁ, সেইটো ৰিম'টে হ'বনে নহয়?
চেনেল দিয়াটো হ'লেই হ'ব, নালাগে, নালাগে।
তই আহিবি নেকি এপাক তেতিয়া সোনকালে? তোক এশ, দুশ কিবা এটা দিম পইচা মিলাই দিব পাৰিলে।
মই ট্ৰাই এটা কৰি চাবগে পাৰোঁ, গৈ
কাম এটা কৰিবি তেতিয়া, সোনকালে আহিবি অকমান। মানে তোৰ ধৰ মই সেইপিনে যাব লগীয়া আছে, নামঘৰত যে খোল শিকাইছে বুলি যে তই কৈছ
উম।
মই খোল এটা আনিব যাম।
ক'ৰ পৰা?
তহঁতৰ সেই ওচৰৰ যে দাদাজন।
ধন্দিৰ দা।
অ।
অ নহয় আমাৰ নেও নেওক নেওগ নেও।
অ।
তই এটা কাম কৰিবি।
এই নহয় সিটো টোৰ খোল নেবেছে নহয়।
এ মোক দিব মানে বজাবলে তই বুজা নাই।
অ তোক বজাবলে দিব। মানে
তা শুন মই ধৰ দশটামান বজাত যাম।
উম
তই যদি তাৰ অকনমান আগতে আহিলি হয় তেতিয়া দুইটা একেলগে যাব পাৰিলো হয়।
হ'ব মই যাম বাউ দে
তই আহিবি মানে সঁচাকে ক সোনকালে আহিবি নে কি?
অকে নহলে তই এটা কাম কৰিব পাৱ নহয়
ক
তই ভিডঅ কলত মোক টিভিটো দেখাই থাকিলে মই বটন কেটা টিপি দিবলে কম তই টিপি পেলাই দিছখনত মিলাই
এ নাই মই নাজানো শু না চিগনেলটো মানে গ্ৰীণ লাইটটো জ্বলিছেই সেৰিয়ত ছেট বক্স
অ' অ'।
গম পাইছ নাই?
তাৰপাতো ক্লাউডৰ প্ৰব্লেম দেখওুৱাইছে চাগে বু ষুন দিয়া অ বউষুণ দিয়া প্ৰব্লেম দেখোৱা আছে চাগে
হেল্ল তই নেটৱৰ্ক পোৱা জেগাত নাই অকমান ইফালে সিফালে যা
শুনিছ না তোৰ চাগে বউষুণ পৱা দেখুৱাই আছে চাগে?
শুনিছ নাই এতিয়া
শুনিছোঁ।
হেল্ল' অ তোৰ চাগে বৰষুণ পোৱা দেখুৱাই আছে চাগে। হেল্ল' বৰষুণ দিয়াত
তই নেটৱৰ্কৰ পোৱা জেগাতে নাই অ, নহয় তোৰ চা, সেউজীয়াই হৈছে তই মোৰ কথাটো শুন, তোৰ মানে চছেটৰ বক্স।
উম,
তাত সেউীয়া লাইটটো জ্বলিছে, কিন্তু ত, অকমান খেলি- মেলি হৈ আছে, মান চুলিডালৰ অকণমান সিমানকনতে মিলা নাই।
উম,
সেইটোকে তই আহি পালে চালে, তই পাৰিবি।
তাকে গৈ চাব পাৰি, উপায় এটা শুনিছ?
অ, শুনিছো। তাকে টিভিটো মিলোৱা হেঁতেন ধৰক গৰ বন্ধৰ দিনকেইটা চাই থাকিব পাৰো। হেল্ল,
অ, শুনি আছো, শুনি আছো।
শুনিছ নে নাই? শুনিছনে, হেল্ল, মই শুনি আছো। তই শুনিছ নে নাই?
মই শুনিছো।
অ, গৰম বন্ধ
অ,
টিভি ৰিচাৰ্জ কৰা তেতিয়া মানে গৰ বন্ধ তেতিয়া চাই থাকিব পাৰো, ৰিচাৰ্জ কৰি থোৱা আছে।
উম, হয় বাৰু, বাৰু শুনি আছোঁ মই ধুনীয়াকৈ শুনি আছোঁ।
অ, অ,
ভাত বনাইছা নে, নাই?
তই আহিবি তেতিয়া, দেই।
আহিম, ভাত বনাইছেনে? এতিয়া শুনিছ নে নাই? উম,
হেল্ল,
শুনিছ?
হেল্ল,
হেল্ল,
শুনি আছো মই। হ'ব দে, হ'ব দে।
হেল্ল,
শুনি আছো অ, হ'ব দে।